অ, এইয়া এনেই আছোঁ।
নেটৱৰ্কটো বৰ বেয়া অ' সেইটো কাৰণে ফোন কৰা নাছিলোঁ।
অ'।
উম, ভাত-পানী খালি নে?
উম, মই খালো, তই খালি?
কি খালি? অ', এই লগৰ এজনীৰ লগত কথা পাতি আছিলো তহঁতৰ আগফালৰ যে।
অ', অ'। ভাত খালো, ভাত দালি। ৰঙালাও আলু চয়াবিন ভাজি।
অ'।
মাছ ফ্ৰাই চাটনি। খৈইছা আছাৰ সেইয়া, এ পথাৰ ধৰিছিলো সৰু-সৰু মাছ।
ঢেৰ ওলাইছে নেকি?
অ', অ', ওলাইছে।
অ', মোক মাতি দিবি ময়ো ধৰিমগে।
অ'।
পাছফালে নে আগফালে?
আগফালে। ছোৱালী কি কৰিছে?
ছোৱালী নাই, গৈছে।
অ', হাঁহৰ মাংস কেনেকে বনাই জানা নেকি?
অ', জানো।
অ'।
হাঁহটো প্ৰথম কাটি-বাচি ল'বা, ল'বি। তাৰপিছত এই মচলাবোৰ ৰেডি কৰিবি। আদা নহৰু জলকীয়া এনেকৈ বুটিবি। বুটি পেলাই থবি তাৰপিছত মাংসখিনি নিমখ হালধি সানি থবি। অলপমান মিঠাতেল দি, তাৰপিছত কোমোৰা কাটি ল'বি এটা। কোমোৰা আলু কাটি থবি তাৰপিছত তেলখিনি গৰম হয় মানে তাত দুটা তেজপাত দিবি। গোটা জিৰা কেইটামান দিবি তাৰপা আদা-নহৰু পিঁয়াজখিনি বাকী দিবি। বাকী দি অকণমান লৰাই মাংস সানি থোৱা মাংস খ খিনি বাকী দিবি, তাৰপিছত বাকি পেলাই সেইখিনি লৰাই থাকিবি অকণমান দুই মিনিট তিনি মিনিটমান। লৰাই লৰাই আৰু তিনি চাৰি মিনিটমান অকণমান লোৱাৰ পিছত অকণমান হেৰিটো ভাজ খোৱাৰ পাছত, তাৰপৰা বাকী মা মছলাখিনি দি
তাৰপৰা আকৌ লৰাই পাঁচ মিনিটমান ঢাকোনটো দি তাৰপৰা আ, কোমোৰা আৰু আলুখিনি দি আলুখিনি সিজাৰ পিছত, পানী সেই কৰে জোখ অনুযায়ী আৰু পানী অলপ, দি তাৰপৰা খাব পাৰি।
অ', মই মানে বনাব নাজানো সেইকাৰণে ৰেচিপি টো সুধিছো ভাল লাগে মানে।
অ, মো বেলেগ বেলেগ ধৰণৰ ৰেচিপি জানো বাৰু এতিয়া চিম্পুলটো কৈ দিছোঁ।
অ', আলু, আলু, চালু দিব লাগিব পাৰি নে আলু।
অহ
আলু দিব পাৰিনে?
আলু দিব পাৰি অঁ পনীৰ ৰেচিপিটো নেজান।
নাজানো পনিৰটো আজি বনাব লাগিব কচোন।
পনীৰটো পনীৰখিনি আনি দিবি নহয় পনীৰৰ লগত আৰু কেইটামান বস্তু আনিবি কাজু আনিবি,
উম।
কাজুৰৰ পিছৰ সেৰী ঘৰত গাখীৰ আছেনে?
আছে।
অ ঘৰত গাখীৰ আছে যদি হ'ব বাৰু গাখীৰ পিছত আক বাটাৰ পেকেট এটা। বাটাৰ নহ'লে ঘিউ যদি আছে ঘৰত ঘি হ'লেও হ'ব। তাৰপিছত বিলাহী লাগিব পিঁয়াজ, পিঁয়াজ, আদা, নহৰু সৰু নহৰু এ এটা অঁ সৰু অকণমান মিডিয়াম চাইজৰ নহৰু এটা ভালকে বাকলি গুচাই মেলি থবি তাৰপাছত আকৌ পিয়াজ কেইটা অহ পিঁয়াজ চাৰিটা লাগিব ডাঙৰ ডাঙৰ পিঁয়াজ চাৰিটা ভালকে বাকলি ছাকলী গুচাই একদম ধুনীয়াকে অকণমান টুকুৰা টুকুৰকে কাটি থবি, তাৰপিছত আদা- আদা অকণমান এনেকৈ বেছি নালাগে দেই আদাটো দে দেয়া হয় নহ'লে আদা অকণমান লাগিব। তাৰপিছত আদা অকণ এনেকৈ থৈয়েই তাৰপিছত কেৰাহীত তেল গৰম কৰি দিবি অঁ তেল গৰম কৰি দিয়াৰ পিছত অ হেৰিখিনি দিবি প্ৰথম দিবি পিঁয়াজ, আদা, নহৰুখিনি তেলত তেলত ভাজিলি হাফকৈ ভাজিব লাগিব অলপ অ ভাজি পেলাই তাৰপিছত বেলেগ এটা পাত্ৰত থ'বি থোৱাৰ পিছত আকৌ আকৌ অঁ তাৰপিছত বিলাহীখিনি থাকিব নহয়,
উম।
বিলাহী অঁ বিলাহীখিনি অঁ ভাজিবি অলপ অলপকে অলপ অলপ ভাজি পেলাই অকণ ভাজ খোৱাৰ পিছত বিলাহীখিনি থৈ দিলি তাৰপিছত তিয়াই থোৱা নাছিল কাজুখিনি তিয়াই থ'ব লাগে যে প্ৰথম অঁ তিয়াই কাজুখিনি গৰম পানীত তিওৱাৰ পিছত সেইখিনিও বিলাহীটো বিলাহীৰ লগতে বাকী দিলেই হ'ল। বিলাহীৰ লগতে বাকী অলপমান দুই মিনিট এক মিনিট এটা ভাজি পেলাই কাহী তাৰপিছত প্ৰথমতে পিঁয়াজখিনি মিক্সিত মাৰি পূৰা গুড়ি হ'ব নহয় তাৰপৰা থৈ ল'বি তাৰপিছত আকৌ আকৌ হেৰি বিলাহী আৰু হেৰি কাজুখিনি মিক্সিত মাৰি থৈ ল'বি, তাৰ পিছত পন কেৰাহীখন পাতি আকৌ তেল বাকিবি তেল বাকী তেলতে অকণমান বাটাৰ বা ঘি এনেকৈ দি ল'বি, অ দিয়াৰ পিছত পনীৰটো নাভাজিলেও হয়, যিহেতু দোকানৰ পনীৰ। টেমা পনীৰটো হ'লে, নাভাজিলেও হয়। অ', তাৰপিছত, অ' তাৰপিছত, পিঁয়াজৰ পেষ্টখিনি প্ৰথম দি ল'বি, গোটা জিৰা কেইটা কেইটামান দি ল'বি অকণমান, গোটা জিৰা এটা দি তাৰপিছত পিঁয়াজৰ পেষ্টখিনি দি অকণমান ভাজিবি এক মিনিট এটা। তাৰপিছত বিলাহীখিনি, অ' বিলাহী পেষ্ট পেষ্ট আৰু কাজু পেষ্টখিনি দি অলপমান সময় হিলাই হিলাই ভাজি থাকিবি, তাৰপিছত- তাতে নিমখ অলপ দি দিবি, তাৰপা- আৰু বাটাৰ অকণমান নিজৰ দি দিবি নহয়, বাটাৰখিনি দিয়াৰ- তাৰপিছত লৰাই ল'ৰাই যেতিয়া এটা গ্ৰেভি টাইপ হৈ যাব ন, অকণমান টান হৈ যাব। তেতিয়া তাৰ বদলি হেৰি দিবি, অ' গাখীৰ খিনি যে থব- লে দিছিলে এপোৱামান গাখীৰ-
উম।
অ', পানী নিদিয়া পূৰা এপোৱা গাখীৰ তাত বাকি দিবি। তাৰপিছত, বাকী দিয়াৰ পিছত- অ', বাকী দিয়াৰ পিছত তাপা যেতিয়া উতল আহিব, উতল অহাৰ পিছত পনীৰ গি পিচ দি দিবি। তাৰপিছত অকণমান ঢাকনাখন মাৰি এক মিনিট দুই মিনিট দুই মিনিট আৰু। দুই মিনিটমান অকণমান হেৰিকে চিমত থৈ উতলিব, সেয়া খাব- পৰা হৈ গ'ল আৰু ৰেদি, ধুনীয়া টেষ্টি।
অ', ভাল লাগিলে বাৰু কথা শুনি পেলাই। অ', অ', অ'।
মই সেইটো খায়েই থাকোঁ বাৰু।
অ', অ'। এতিয়া কচুথোৰ খাবলৈও ভাল লাগে নহয়, কচুথোৰ, মচন্দৈ।
অ', অ', কচুথোৰ, তাকে বতৰটো এইকেইদিন বৰ ভাল নহয়।
টেঙা দি পেলায়ো খাই ভাল লাগে, জ্বলা দিও ভাল লাগে খাই।
অ', জ্বলা দিলে জালুক দিব লাগে, জলকীয়া জালুক।
আমাৰ এইবাৰ জালুক তিনিজোপা লাগিছিলে, চাৰিজোপা তাৰপিছত- অলপমান লোককো দিলো, বেচিলোউ, খালো।
অহ।
তাৰপিছত হেৰি, অহা বছৰ এতিয়া লাগি- লাগিব বাৰু, অহা বছৰলেহে খাব পৰা হ'ব।
উম।
উম।
আমাৰ এইবাৰ লিচু এজোপা ৰুইছো।
অহ।
তেতিয়াই খাবলৈ পাওঁ আৰু।
এইবাৰ আকৌ হালধী দিছিলো, হালধী ছাগলীয়ে খালে।
কি দিছিলি?
হালধী হৈছিলে অলপ, ছাগলীয়ে খালে। পাত অলপ ওলাইছিলে, কোমলীয়া পাত অলপ, ছাগলীয়ে খালে। যোৱাবাৰ ধেৰ বেছিলো হালধী। এইবাৰ হালধীয়ে ন'হল, হালধী-
নেটৱৰ্কটো বেয়া আছিল নেকি? মই মানে বেলেগ শুনিলোঁ, সেইটো কাৰণে সুধিছোঁ।
অ', নহয়।
অ অ।
তাৰপিছত এইবাৰ- উম বৰকে নহল নহলে, বতৰতো বৰষুণ দিছে, ৰ'দ দিছে তেনেকে আছে যে। ছাগলীবোৰ মানে বাৰীত- এৰি দিবলগীয়া হৈছে। ছাগলী বিলাকৰ একো উপায় নাই সেইকাৰণে ছাগলী অলপ খাই দিলে। যোৱা বাৰ কিন্তু বহুত- পাইছিলো হালধী। বেচিলো, খালো, তাৰপিছত বাৰিষালে থৈ দিছো।
কেলৈ ব কা
ৰঙালাও আছে নাই ৰঙালাও?
নাই এবাৰ নহ'লেই পানীৰ কাৰণে, দিবি নেকি?
অঁ, আছে বাৰু ৰঙ- ৰঙলা আমাৰ ৰঙলা কেইটা বহুত ডাঙৰ ডাঙৰ, বেচিব পৰা হে আছে।
সৰু এটা চাই দিবিচোন, খাম ঘৰতে এসাঁজ জুতি লগাই। বেচনত দি ফ্ৰাই কৰি খাই ভাল লাগে, বেচনত দি ফ্ৰাই কৰি খাই ভাল লাগে। আমাৰ মানুহ তাকৰ নহয়, ৰঙালাও ডাঙৰ নালাগে।
শুকুৱাই পেলাই, ৰ'দত শুকুৱাই খাব লাগে ভাজি।
অঁ ফ্ৰাই কৰি পেলাই বহুত টেষ্টি লাগে।
ৰঙালাও বাকলি সিতটোও ভাজি খাব লাগে।
উম স্বাস্থ্যৰ কাৰণেও ভাল।
কঁঠাল গুটি সিদিনাখন বনাইছিলো মাছৰ লগত।
খাই আছো কঁঠাল গুটি বা।
বনাব লাগে মাছৰ লগত। পননোৱা, পননোৱা শাক চিনি পাওঁ নে?
পাওঁ, পাওঁ।
এই পননোৱা শাক মাছৰ লগত- খাবৰ মজা লাগে। তিয়ালি পালেং-
তাৰপিছত আকৌ নল টেঙা, চাঙৈ টেঙা এনেকে দি বৰ মজা লাগে।
উম, ভাল লাগে, নল টেঙাটো টেষ্টি লাগে বাৰু।
অ তেনেকে খায়। তাৰপিছত বাকী এতিয়া খেতি পথাৰলৈ যাব লাগিব ন চাগে। আছে শুলে তাই। খেতি পথাৰ!
অঁ যাব লাগিব অঁ কোন যাব।
ৰণ লগাবলে চাগে। ৰোৱনী লগাব লাগিব চাগে।
নাজানো।
অঁ, অঁ, গান চান গাব জাননে নাই?
জানো।
অঁ অঁ, পাছে পই গাই শুনাবি। নালাগে পাছে পই গাই শুনাবিচোন, জুবিন গাৰ্গৰ গান। তোৰ ভাল লাগে, নালাগে নালাগে।
এই বাই গাই দিওঁ।
জুবিনৰ গানবোৰ ভাল লাগে শুনি।
জুবিন দা যে! নাইকিয়া হৈ গ'ল অউ, ভোক লগা নাই।
এতিয়া জুবিন দা এবছৰ হবৰ হল নহয়। মৃত্যু তিথি পালেহি সেয়া এবছৰ, সঁচাকে দে কেনেকেনো মানে। নে এবছৰ হ'ল ভাবিবই নোৱাৰি দেই। সিদিনাখন ঢুকালে, ঢুকালে লাগিছে। উম। কেনেকেনো
অ বাই হ'ব দে পাছত কৰিম
আ
হ'ব দে পাছত কইম
উম
অ হ'ব নেকি অঁ অঁ ঠিক আছে পাছত পাতিম ৰন্ধা-বঢ়া কথা
অ অ অ ঠিক আছে হ'ব বাই বাই মনত পৰিলে ফোন এটা কৰিম